আ' কি খবৰ?
ভাল ভাল তোমাৰ কেনে
মোৰো ভালে, কি কৰিছা?
এনে আছো, কি কৰিম আৰু চাহ পানী খালা?
উম খালো।
অঁ পিছে এতিয়াতো তোমাৰ গৰম বন্ধ দিব ধৰিছে আৰু কলেজত গা চাই গৈছে নে নাই। যাবৰে নাই।
অঁ অঁ গাঁৱত আহিছো মই
অঁ গাঁৱত গ'লায়ে নেকি কেতিয়া গ'লা কোন তাৰিখে
মই এক্জামখনতো মই কিছুদিন পিছতে আহিলোঁ বাৰু
অঁ ঠিকে বা কেনে গাঁৱৰ তোমাৰ পৰিৱেশতটো কেনেকুৱা বৰষুণ চৰষুণ দি আছে ন। হয়।
গাঁৱত বৰষুণে একদম তাৰমানে সদায় দি আছে বৰষুণ
বৰষুণৰ কাৰণেতো চাগে খেতিবিলাকো হোৱা নাই এতিয়া
উম খেতিবিলাক হোৱা নাই পথাৰত পানী বহুত একদম
অঁ পিছে তুমিতো গাঁৱত বেছিভাগ সময় থাকাই ত' এই খে খেতি বিলাকৰ বিষয়ে মোক অলপ কোৱাহে কোন-কোন সময়ত কৰা হয় খেতিবিলাক ভালকে আৰু মানে কি কি ব্যৱহাৰ কৰে ভাল খেতি কৰাৰ কাৰণেনো
তাৰমানে চোৱা বাৰিষা কালত আমি ধান খেতি কৰো আৰু তাৰমানে আমি খেতি বিলাক ভাল কৰিবৰ কাৰণে প্ৰথম মাটিটো চহুৱাই থৈ দিওঁ উৱাই থৈ দিয়াৰ পিছত তাৰমানে মাটিটো যেতিয়া তাৰমানে পানীৰে হেৰি হ'ব। তাৰপিছত আৰু তাৰমানে দুবাৰকৈ তাৰমানে মাটিটো চহোৱা হয় যাতে মাটিটো তাৰমানে একদম মানে ভাল হয় তাৰমানে খেতি বাতি ভাল হয় তাৰ পিছত তাত আমি কিছুমান এনেকুৱা ধৰণৰ সাৰ ব্যৱহাৰ কৰো যিবিলাক তাৰমানে উম তাৰমানে এইটো দকানৰ পৰা কিনি আনি কৰো আৰু কিছুমানে তাৰমানে ঘৰতে নিজে তাৰমানে উৎপাদন কৰে গৰুৰ গোবৰ বা কিছুমান এনেকুৱা জাবৰ জত তাৰমানে পাচলিৰ বাকলি আদিতেম তয়ে আদিৰে তৈয়াৰ কৰি তাৰমানে সেইবিলাক তাৰমানে ব্যৱহাৰ কৰে তাত খেতিত।
আৰু তুমি যিহেতু গাঁৱত থাকা এইটো চাগে গম পাবাই ন'আজিকালিতো মানে কৃ কৃত্ৰিম সাৰো ব্যৱহাৰ কৰে ন' ইউৰিয়া চিউৰিয়া যে ব্যৱহাৰ কৰে এই তুমি এতিয়া আমাৰ যিটো বিলাহীৰ কথা য়ে ক' এ বিলাহীতো তুমাৰ আমাৰ যিবিলাক ৰাসায়নিক সাৰ সেইবিলাক ব্যৱহাৰ কৰাৰ ফলত অলপমান বেছি ৰঙা ৰংটো আহি যায় ন'সেনেকুৱা দেখা পাইছা নে মানে ব কৃত্ৰ ত্ৰিম সাৰ ব্যয়ৱহাৰ কৰা?
অ, দেখিছো তাৰমানে চোৱা কিছুমান তাৰমানে এনেকুৱা বস্তু ব্যৱহাৰ কৰে আৰু কিছুমানে তাৰমানে ঘৰুৱা সাৰো ব্যৱহাৰ কৰে কিছুমানুহে কৃত্ৰিম সাৰ ব্যৱহাৰ কৰে যাতে বস্তুটো কম দিনৰ ভিতৰতে ডাঙৰ হয় আৰু তাৰমানে কম দি ভিতৰত তাৰমানে বহুত তাৰমানে ফল তাৰমানে দিব দিয়ে তাৰমানে হে কৃষকক সেইবাবে তাৰমানে কিছুমান কৃত্ৰিম সাৰ ব্যৱহাৰ কৰে।
অ, ঠিকে আছে বাৰু তুমি পিছে খেতি-চেতি কৰি পাইছাানে কেতিয়াবা হাল বোৱা হওক মাটি চহো? এইবিলাক কৰি পাইছাঁ নে গাঁৱত?
উম, এইবিলাক কৰি পাইছো আমাৰ ঘৰৰ ককা হতৰ লগত কৰি পাইছো তাৰমানে ধান খেতিৰ টাইমত তাৰমানে মে পথাৰত গৈ ককাহতৰ আলি দিয়া আলিৰ কাণ কটা এইবিলাক কাম। এনে তুমি কৰি পাইছানে খেতি
মই কৰা নাই দিয়া কাৰণ মানে মই সৰুৰে পৰা তোমাৰ চহৰতে থাকিলো ন এইবিলাকতো গাঁৱত থাকি থাকিলহে তোমাৰ পোৱা যায় সুযোগ পোৱা যায় কৰাৰ কাৰণে চহৰত থাকিলে আৰু ক'ত পাবা বছৰত এবাৰ দুবাৰ গাঁৱত যোৱা হয় তেতিয়া আৰু সেই আমি মই যি সময়ত যাওঁ সেই সময়তো খেতি কৰা নহয় ত খেতি কৰা নহয় নহ'লে তোমাৰ সেই সুযোগটো মই চোৱাৰ সুযোগে নাপাওঁ আৰু কৰিবলৈনো ক'ত পাম
এনেই তুমি এতিয়া পঢ়ি আছা। তুমি এনেই খেতিৰ বিষয়ে কি জানানো?
খেতিৰ বিষয়ে বিশেষকে মানে মই যিমান খিনি পঢ়িছো আগতে যিবিলাক পঢ়িছো তোমাৰ খেতিতটো সাধাৰণতে তোমাৰ আমাৰ যিবিলাক ঘৰুৱা জৈৱিক সাৰ সেইবিলাকে ব্যৱহাৰ কৰা শুনিছিলো আগতে। তুমি যেনেকে ক'লা গোবৰ যিটো গৰুৰ গোবৰ সেইটোও ব্যৱহাৰ কৰে বা তোমাৰ যিবিলাক শাক পাচলি পচি কিনে পচাই কিনে অলপমান সাৰ হিচাপে ব্যৱহাৰ কৰে ত' সেনেকুৱা ধৰণৰ মানে মই জানিছিলো। আৰু এতিয়াতো সময়ত তোমাৰ বজাৰত বহুত ৰাসায়নিক সাৰ পোৱা যায়তো, আৰু এনেকুৱা বীজও পোৱা যায় যিটোনে জল্দি জল্দি গজিবলৈ আৰম্ভ কৰে পথাৰত খেতি পথাৰত ত' সেইবোৰ অলপমান শুনিছো। পিছে তুমি তুমি শুনিছা নে নাই? সেইবোৰৰ বিষয়ে মানে গাঁৱৰ বজাৰত এইবোৰ ওলাই নে ধৰা যিবিলাকৰ যিবিলাক বীজৰ মানে উৎপাদনতটো জল্দি হয় আৰু অ ইউৰিয়া-চিউৰিয়াই হওক বা ৰাসায়নিক সাৰ, সেনেকুৱা ওলাই নে?
অ ইয়াত গাৱতো তাৰমানে প্ৰথম তাৰমানে সেইবিলাক ব্যৱহাৰ কৰা নাছিল কিন্তু এতিয়া তাৰমানে উম ফল বিলাক তাৰমানে বেছি তাৰমানে বেছি পোৱাৰ বা বেছি পোৱাৰ কাৰণে তাৰমানে এইবিলাক ব্যৱহাৰ কৰিবলৈ লৈছে বা চোৱাই। আগৰ -আগৰ দিনত তাৰমানে নিজে ঘৰতে হাল তাৰমানে হেৰি কৰি কিন্ত বীজ বিলাক তাৰমানে সংৰক্ষণ কৰিছিল। কিন্তু এতিয়া বাহিৰৰ পৰা তাৰমানে কিছুমান এনেকুৱা বীজ আহে, যিবিলাক তাৰমানে কম দিনৰ ভিতৰতে তাৰমানে ভাল তাৰমানে উৎপাদন দিয়ে আৰু কৃষকৰ তাৰমানে লাভ হয় সেইবিলাক তাৰমানে বীজ ব্যৱহাৰ কৰি তাৰ ফলত কৃষকে বজাৰৰ পৰা কিছুমান এনেকুৱা বীজ কিনি আনে, যিবিলাক তাৰমানে ভাল আৰু তাৰমানে বৈজ্ঞানিক ভাৱে তাৰমানে বৈজ্ঞানিকভাৱে তাৰমানে পৰীক্ষণ কৰি পেলে বিক্ৰী কৰে। সেইবিলাকে ব্যৱহাৰ কৰিবলৈ লৈছে এতিয়া।
তাৰ ওপৰত আমি কিছু
এনেকুৱা বস্তুৱে ব্যৱহাৰ কৰিব লৈছে। আৰু চোৱা এতিয়া আৰু কিছুমান আগতে তাৰমানে ধান খেতি এইবিলাক তাৰমানে হাতেৰে ৰোপন কৰিছিল। কিন্তু এতিয়া। উম কিছুমান এনেকুৱা মিচিং আধুনিক যুগৰ তাৰমানে মিচিংওলাইছে সেইবিলাকে তাৰে ব্যৱহাৰ কৰিব লৈছে এতিয়া গাওঁ টো
অ সেইটো হয় দিয়া। মানে আগৰ যিটো পুৰণা কৃষিৰ যিটো পদ্ধতি আছিল ন। আৰু বৰ্তমানৰ যিটো কৃষি পদ্ধতি সেইটো মানে যথেষ্ট সলনি হৈছে আগতে তোমাৰ ৰোৱনী হওক তাৰ পিছত ধান কটা মানুহ বা না মানে মাটি চহোৱাৰ বাবে আমি হাল বাইছিলো। গৰু গৰু ব্যৱহাৰ কৰা হৈছিল। কিন্তু আজিকালি ঠাইত তোমাৰ বেছিভাগে মাটি চোৱাৰ বাবে টেক্টৰ ব্যৱহাৰ কৰে ধান কাতাৰ পৰা তোমাৰ ধান ৰোৱালৈকে সকলো কাম মানে এনেকুৱা হৈছে যে, মেচিনৰ দ্বাৰাই কাম কৰাব আৰু তোমাৰ যোনটো আমি পাৰ্থক্য বুলি কওঁ, আৰু আধুনিক আৰু পুৰণি খেতিৰ মাজত সেইটো তোমাৰ আমাৰ এই আধুনিক যিবিলাক যন্ত্ৰ-পাতি, সেইবিলাকে আনি দিছে কবলৈ গ'লে আৰু যিটো মই ক'লোৱে তুমিও ক'লা ৰাসায়নিক সাৰ আৰু যিটো জৈৱিক সাৰ আগতে তু চবত চব খেতিতে জৈৱিক সাৰ ব্যৱহাৰ কৰা হৈছিল তাৰ ফলত কি হৈছিল সেই যিবিলাক খাদ্য শাক-পাচলি, ফল -মূল সেইবোৰ সতেজ আছিল অৰ্থাৎ মানে পৰিষ্কাৰ আৰু সেইবোৰ খালে মানুহৰ বেমাৰ হোৱা নাছিল। কিন্তু এতিয়া তোমাৰ ৰাসায়নিক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰেটো, ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ ফলত মানে খাদ্যৰ যিটো সোৱাদ দে হওক তোমাৰ, বা যিটো এনে সতেজ হৈ থাকে বা পৰিষ্কাৰ হৈ থাকে। সেইটো মানে নোপোৱা তুমি তুমি এতিয়া দেখিবা, এটা যদি আমি বন্ধাকবিৰ কথাই কওঁ, তেনেহলে তোমাৰ এ এৰাতিৰ ভিতৰত বেজি দি কিনে এইটো ডাঙৰ কৰি দিয়া হয় ন। আৰু তোমাৰ এই যিটো কৃত্ৰিম সাৰৰ ব্যৱহাৰ কৃত্ৰিম সাৰৰ ব্যৱহাৰৰ ফলত কি হয়, যিটো মাটি এডোখৰাৰ যিটো গুণাগুণ সেইটোও নোহোৱা হৈ যায়। এতিয়া তুমি ধৰা কোনো এঠাইত তুমি নিজে খেতি কৰি আছা, তাতে তুমি যদি জৈৱিক সাৰ কয়, সাৰ প্ৰয়োগ কৰা আৰু, তেতিয়া হ'লে তুমি তুমি তাতে দীৰ্ঘদিন বা দীৰ বহু বছৰ ধৰি খেতি কৰিব পাৰিবা। কিন্তু যদি তাৰ ঠাইত তুমি যদি নিজে কৃত্ৰিম সাৰ বজাৰৰ পৰা আনা, বা উন্নত মান যিবিলাক সহজে হোৱা বীজ আনা, সেইবোৰ আনি কিনে যদি তুমি ৰোপন কৰি যদি খেতি কৰিম বুলি ভাবিছা প্ৰথম বছৰ খেতি হ'ব ঠিকে, কিন্তু দ্বিতীয় বছৰত যদি তুমি ভাবিছা যে, মই কৃ কৃত্ৰিম সাৰ ব্যয়ৱহাৰ নকৰো, জৈৱিক সাৰ ব্যৱহাৰ কৰিম, তেনেহলে কিন্তু খেতি নহয়। কাৰণ এই কৃত্ৰিম সাৰ ব্যৱহাৰৰ ফলত কি হয়, যিটো মাটিৰ গুণাগুণ থাকে সেই গুণাগুণতটো আচলতে নোহোৱা হৈ যায়, ত কবলৈ গলে ত' এনেকুৱা ধৰণৰ, আহ, বহুত সমস্যা মই দেখিছো কবলৈ গলে। বৰ্তমানত যিটো আধুনিক কৃষি হওক বা পুৰণা কৃষি ক্ষেত্ৰত, ত' তুমি এনেকুৱা দেখা দেখিছানে?
মই তাৰমানে সেইটো দেখিবলৈ পাইছো চোৱা, এতিয়া মই এটা কথা হ'ল, তাৰমানে এঠাইত যদিন তুমি আমাৰ ইয়াৰে কথা কওঁ, তাৰমানে ধান খেতিহে ত্ৰতে। তাৰমানে কোনোবা এখন পথাৰত তাৰমানে এ- দু তাৰমানে এবাৰ বা দুবাৰ তাৰমানে ধান খেতি কৰা নাই তাত। তাৰমানে মাটিতো এইবাৰ এৰে আগৰ কিছু বছৰ আগতে তাৰমানে বানপানী হৈছিল, তাৰ ফলত তাৰমানে বহুত তাৰ মানে খেতি কৰিবলৈ নোৱাৰিলে তাত। তাৰমানে খেতি কৰিলে কিন্তু নহ'লে তাত, কিন্তু সেই মাটিখিনিত আকৌ সাৰ পুৰণ কৰিলে। নকৰাৰ ফলত আৰু যিখিনি ঠাইত তাৰমানে খেতি কৰি আছিল তাৰ তাৰমানে কেতিয়াও ধান ভালদৰে হোৱা নাই, কিন্তু এ আগৰ আগৰ বছৰ তাত কৰিলে খেতি কিন্তু, তাৰ ধান বিলাক তাৰমানে এনেকুৱা হৈছে ভাল হৈছে তাৰমানে ধানৰ উৎপাদানতটো।
তাৰ কাৰণটো হ'ল, তাৰমানে তাত হেৰি তাৰমানে সাৰ বিলাক প্ৰয়োগ কৰা নাছিল মাটিখিনিত, নকৰাৰ ফলত তাৰমানে এবছৰ বা দুবছৰ তাৰমানে গেপচ হৈ গ'ল। হৈ যোৱাৰ কাৰণে তাৰমানে সেই ঠাইখিনিত তাৰমানে বঢ়া ধান উৎপাদনটো ভাল হ'ল।
তাৰমানে এইটোয়ে যে তাৰমানে, তুমি এদিন কিছুমান এঠাইত দুদিন অত্যাধিক। তাৰমানে সাৰ প্ৰয়োগ কৰি থাকা, তাৰ ফলত সেই মাটিখিনিৰ যিমান ৰস থাকে সেই ৰসটো নাইকিয় হৈ যায়, ফলত খেতি বাতিও ভাল নহয়। আৰু তাৰ ফলত তাৰমানে যিখিনি ঠাইত তাৰমানে সেইবিলাক প্ৰয়োগ নকৰে, এতিয়া মই কথাটো কওঁ আমাৰ ঘৰৰে কথাটো কৰাণে, ঘৰত কিছুমান এনেক খোৱা বস্তু তাৰমানে, উ-গ-তাৰমানে তাৰমানে ৰোপন কৰো। সেইবিলাক তাৰমানে খাই কিনে ইমান তাৰমানে সোৱাদ আছে, আৰু যিবিলাক আমি বজাৰৰ পৰাই কিনি আনো। সেইবিলাক তাৰমানে সোৱাদ নাই, তাৰ ফলত এইবিলেক তুমি যিটো কৈছা সেইটোও হয় তাৰমানে। সেইটো এতিয়াও তাৰমানে গাঁৱত তাৰেমানে সেইটো বেছিকৈ তাৰেমানে দেখা দিব ধৰিছে তাৰমানে সেই সমসা পইচাটো।
হয় দিয়া, মানে কৃষি ক্ষেত্ৰৰ কথা ক'ব গ'লে এনেওতো জনসংখ্যা বৃদ্ধি হৈছে। দিয়াচোন। যি যি জনসংখ্য বৃদ্ধিৰ ফলত তোমাৰ আমাৰ যিবিলাক উত উৎপাদন। শাক পাচলি হওঁক, ফল মূল তাৰো উৎপাদন বৃদ্ধি কৰিব লাগে। ত', তাৰ বাবে কৃষকে আৰু উৎপা উপাই নাপাই সাৰ ব্যৱহাৰ কৰিব লগা হয়, কিন্তু যদি তুমি সুস্থ সবল শৰীৰ বিচাৰিছা তুমি যদি নিজে ঘৰতে খেতি কৰি আছা, তেনেহ'লে সাৰ প্ৰয়োগ কৰা সাধাৰণতে প্ৰয়োজনটো নাথাকে। কাৰণ এই যিবিলাক তুমি সাৰ, তুমি কলাই যিটোত যিটো সোৱাদ হয়, সাৰ ব্যৱহাৰ নকৰাকৈ সেই সোৱাদটো। মানে যথেষ্ট বেলেগ আৰু সেই সোৱাদটো যথেষ্ট ভাল আৰু কিন্তু তুমি যদি আ মেডিচিন দিয়া যিবিলাক তোমাৰ শাক পাচলি থাকে সেইবোৰৰ সাদটো তুমি ইমান নাপাবা বা গোন্ধ ওলাই থাকে কেতিয়াবা নহ'বা তোমাৰ তিতা তিতা লাগে খাই ত' এনেকুৱা ধৰণৰ সমস্যাত তুমি মানে দেখা পাবা আৰু যিবিলাক আমাৰ শাক পাচলিৰ ক্ষেত্ৰত আছে ত বাকী এই বিষয়ে তোমাৰ ক'বলৈ গ'লেতো বহুত এখন মহাভাৰতৰ নিচিনাই কাহিনী দিয়াচোন কাৰণ ইমান কথা আমি নাজানোৱে যিমান আমাৰ হয়তো মা দেউতা বা ককা আইতা হতে জানে খেতিৰ বিষয়ে বাকী নহলে আজি ৰাখিছো দিয়াৰ পিছত কেতিয়াবা কথা পাতিম এই বিষয়ে
অ ঠিকে ঠিকে